হেল্ল'।
অ', কি কৰি আছা?
শুনি শুনিছা নে?
হেল্ল' অ শুনিছোঁ কি কৰিছা?
এয়া শুবলে লৈছো। মই ইয়া বইছোঁ
অ, অ' শুব হ'লেই নে? ভাত খালা? মই এ ভাত খা ভাতকেইটা খাই উঠিছো, মই এতিয়া ভাত খাই আছো।
ভাত খালোঁ অঁ।
ভাতকেইটা খাই উঠিছো। অঁ, অঁ, মই এই খাই উঠিছো।
কিহেৰে খাইছে?
অঁ অ' মই এই দালি, আজি নাই পানী ঢালি আলুগুটি পিটিকা। পানী ঢালি আলুগুটি পিটিকা। শুনিছা নহয়, উম। তাৰ পিছত এই পটল পটল ফ্ৰাই কৰিলো আৰু।
অঁ, অ।
ছোৱালী শোৱা নাই।
নাই শোৱা।
অঁ, ছোৱালী পঢ়ি আছে নেকি?
গৃহ কাৰ্য কৰি আছ
অঁ, অঁ পৱা হৈছেগে আৰু।
ভালকে পৱা নাই, এনেকে সেই আচ দি- দি চিন দি- দি লিখিছে।
অঁ, হ'লটো কৰিছে, উম লৱা নাই শোৱা, লৱা এই ভাত খাবলৈ গ'ল।
অঁ ক'ত?
কাষৰ মানুহ ঘৰত।
অঁ কিবা আছে।
নাই এনেই ভাত খাবলৈ মাতিলে বাপেকক।
অ' লগতে গৈছে আও।
পকৰতে গৈছে উম।
অঁ, অ', অঁ - অঁ আপুনি এতিয়া অক কলেহে তেতিয়া।
অকলেই খাই আছো আৰু উপাই টো নাই।
অঁ, ভয়
গোদ অকলে খাবলে বেয়া লাগে এতিয়া মই দৰ্জা চৰ্জা চব দুফাল দুফালকে মেলি লৈছো নহলে দৰ্জা চৰ্জা মাৰি ল'লে চুৰ চুৰ লাগে
আকৌ হেৰি ভয় নালাগে নে অ মোৰ হলে বহুত ভয় লাগে দে অকল থাকিবলৈ
খাবতো লাগিবই
উম অকলে নাথাকিব দেই আজিকালি বেয়া হৈছে আৰু
তাকে দেখকাল বৰ ভাল নহয় তথাপিতো
অহ আৰু কাষতে আছে যদি
তাকেহে উম
কাষতে আছে যদি চিন্তা কৰিব লগা নাই
নাই বাওঁ
কাইলৈ দিনত আহিবচোন এপাক আমাক ভালে
যাম যাম সময়ে মিলাব নোৱাৰা হৈছো
অ আহিব এপাক হেৰি বহুত দিন অহাই নাই
যাব লাগিব ছোৱালী এতিয়া হেৰি চৰকাৰী দিলে নে সেৰিয়ত প্ৰাইভেটত কি কি
চৰকাৰীত নাই দিয়া নিকেতনত দিছো নিকেতনত দিছো উম উম
পইচাবোৰ ঢেৰ লয় চাগে
পইচা ইমান বেছি নহয় বাৰু
অ
গাড়ী নাই দিয়া গাড়ী নাই দিয়া হেৰি বাপেকৰ লগতে অহা যোৱা কৰে আৰু বাৰটা বজাত ছুটি দিয়েই নহয় সিহঁতক আৰু ঘৰতে সেই কাৰণে অনা নিয়া কৰিছো বাপেক নাথাকে সুবিধা হয় তেতিয়া মই এই ওচৰৰ হেৰি ভাইটি এটাকে লৈ পেলাই মই হ'লেও যাওঁ সি হ'লেও আনেগৈ
অহঁ
উম তেনেকে কৰি আছো আৰু এইকেইদিন গাড়ীত দিবলে ভয় লাগে নহয় এতিয়া সৰু হৈ আছে
মইয়ো আমাৰ লৰাটো দিয়াই নাই স্কুলত দিমহে অহা বছৰ পৰাহে দিম বুলি ভাবিছোঁ
অহা বছৰলৈ দিব উম উম
চাওঁচোন কি হয় অহা বছৰলৈ দিম এ নিকেতন মানুহ এটা দিম বুলি। ছো।
অ অ এতিয়া আমনি কা নাই প্ৰথমতে দুদিনমান হেৰি কৰিছিলে নাযাও।
অ আমাৰো প্ৰায় দুদিনমান চাগে ৰখিবগে লাগিব।
অ তাৰ পৰা মই দুদিন স্কুলৰ বাহিৰত ৰৈ দিলো তাৰ পিছত এতিয়া নাযাও আৰু।
অহ। তাই মন বহি দা স্কুলত।
মন বহিলে অ। ক'ত দিব।
লোৱাকোহে নিকেতন সন্দেহ দিম বুলি ভাবিছে আমাৰ ইয়াৰ
অ নিকেতন বোৰ ভালেই অ।
সংস্কাৰ বোৰ ভাল।
সংস্কাৰ বোৰ ভাল অ আমাৰ এইেই এ শ্লোক মুখস্থ কৰিছে।
অ অ পাৰিবগে।
উম।
স্কুললৈ গ'ল মাতৰ পঢ়া ধান্দাো আহিব নহয়।
আহিব আহিব এতিয়া হে লগৰ বিলাকৰ লগত কি ক সেইবোৰ কয়হি অ। লগৰ বিলাকৰ লগত কি কৰে সেইবিলাক কয়হি বাৰু ঘৰত।
অহ। কাজিয়া চাজিয়া হৈছে ন না মানুহৰ।
কাজিয়া লাগে।
লাগে ন।
কয় সি মোক মাৰিলে। উম। টিফিন আৰু টিফিনত কি দিছা সদায় সুধিব।
আজিকালি ল'ৰা ছোৱালী বিলাক হেৰি নহয় ভুদা নহয় নহয় এটাও।
অ।
উম পুৰা টেলেণ্ট নহয় জানো সমানে সমানে লাগে কাকো একো কবই নাইি চব জানে চব জানে উ উম চব জানে। উ।
উম উম আমাৰ সেই। অ আমাৰও ভাল পায় কলাক্ষেত্ৰ বিলাক এই পাৰ্কত সেই খেলিবলে।
উম। আমাৰ সেই পাৰ্কত খেলা যহাতে যাবলৈ লাগে হুলুস্থ তুৰ। কৈ আছা।
অ আমাৰ হেই এতিয়া শুবলে লৈছিলে।
আহ
তাৰ পৰা উঠি আহি পেলাই সে সেই পৰহি আমি গাঁৱ গৈছিলো। মানুহে। ঘৰৰ পৰা কাপোৰ এযোৰ দি পঠিয়াইছিলে, কাপোৰ এযোৰ মানে সেই হাফ পেণ্ট এটা আৰু গেঞ্জি এটা। আবে এতিয়া সেইযো পিন্ধি পেলাইহে শুুৱে এতিয়া সেইযোৰ পিন্ধিছে।
অ জোখৰ হৈছে নে বাৰু পেণ্টটো, ডাঙৰ হৈছে চাগে পেণ্টটোৰ?
পেন্টটো অকমান ডাঙৰ, গেঞ্জিটো জোখতে কিন্তু সে ধুনীয়াকে পিন্ধি আছে হেই দম সেইটোহে পিন্ধি শুব
আহ আহ ল'ৰা ছোৱালী সেইটো চখে আৰু লোকে
অ বৰ ভাল। বাই।
উম, সঁচা কথা কবলৈ গ'লে মই ডাঙৰেও ভাল পাওঁ।
অ হয় বাও। আমিও ভাল পাওঁ সেইটো কথা হয়ে।
হয় নহয় বাও, চবেই ভাল পায়।
য ন সৰুৱে হওক বা ডাঙৰ মমতটো থাকেও।
উম।
ভাল লাগে কিবা এটা মোকে অ মোক দিছে। ছে বুলি।
উম সেইটোয়ে, ভাল লাগে উম। মই ভাল পাওঁ কোনোবাই দিলে।
এতিয়া বিহুত কিমান ভাল লাগে মানুহক এইটো এইটোয়ে। সিটোক দি পেলাই। উম উম।
নৈও ভাল লাগে।
নিদিলেহে মনতটো ভাল নালাগে।
আহ আৰু চবতে নহয় আৰু যেনিবা।
বিহুৰ দিনা একো এটা দিবলৈ নোপালে ভাল নালাগে আও।
উম সেইটোৱে ৰুমাল এখ সনে হওক
উ গামোচা এখনে হক, আহ
মই অকলে অকলে ভাতকেইটা খ- খাই পিনি হৈ গল গে, পানী
অ ভালেই হ'ল আপোনাৰ। মোৰ সেইকণ সময়তে ফোন কৰিলো কথা পাতি মোৰ লগতে খাব পাইছ।
অ সেইটোয়ে অ তেতিয়া অকল
নেলাগিলে অ আপোনাৰ চাগে গমিয়েই নেপালে ভাত কেনেকৈ খালে
তাকে সঁচাকে সঁচাকে নেপালো আকৌ
অ অ আপোনালোকৰ হে বিজ জলকীয়াবো লাগিছেনে নাই উ
বি জলকীয়া নাই লাগিছে দুটা এটা লাগিছে আৰু হেৰি মৰ বেছি হোৱা নাই আৰু গছবোৰ কিবা কেউনিয় মেউনিয়াই হৈ গ'ল আৰু হা
বোলো বি জলকীয়া বেচিবলে আছে যদি মোক খুজিম চোন
বেচিবলে নাই অ হেৰি মানে গছজোপা নেই হেৰি হৈ গুচি গ'ল লাগিছিল লাগিছিলে ঢেৰ বাইছিলো বাও বাইমা বহুত খিনিত আছিলো কিন্তু এতিয়া মানে গহ অ গছ বোৰ বুঢ়া হৈ গ'ল যে আৰু এইকেইদিন বৰষুণ বৰষুণ বৰষুণ বৰষুণ
অ শুন আৰু হেৰিয়া আকৌ জলুক কিয় বিলাক এ এ জাউৰী পাতিহে লাগে
অ সেই জউৰি এতিয়া লাগিলে ঠিকা লাগেপাৰ নাই সছে
নাইকিয়া হৈ যায় অ মই বোলো সেই আজি সেই ভাত খাওতে সেই মনত কইলে
আহ
মই বোলো সুধিম চোন ফোন এটা কৰি সেই বজ জলকীয়াবোৰ আছেনে নাই
এতিয়া বেজ জলকীয়া সেই বৈয়ামত তেল দি থৈছোঁ
অ অ মই সেই হাঁহ সদিম কেইটামানো বিচাৰিছিলো
এ হাঁহৰ ডিম আকৌ আছিলে দেই এইফালে মানুহে ঘৰত অ হাঁহৰ ডিম এফালে মানুহে আাছিলে হম সেই তাঁত আমাৰ এইফালে তাঁত বয় যে
আহ
এই তাঁ তাঁত বোৱা মানুহজনীৰ ঘৰত হাঁহদিম আছিলে আকৌ
অ মই সেইদিনা এই এইফালে হেৰিয়ালে যাওঁতে লগ পাইছিলো তাত হেৰি সুধিছিলো
অঁ
নাই বুলি ক'লে তেতিয়া এতিয়া হৈছে নে নাই জান পা আপোনালোকৰ ওচৰৰ যদি খবৰটো কৰিবচোন
অ অ বাৰু হ'ব মই তেতিয়া মানে সেই এদিন মানে আমাৰ গলে দিছিলে
আহ অ
আমাৰ ওচৰতে যে তাৰপা সেই তেতিয়াহ'লে এতিয়া নাই যদি
অ' আপুনি সেই ওচৰতে যদি খবৰ এটা কৰি পেলাই মোক খবৰটো দিবচোন আছে যদি মই কেইটামান সৰহকে আনিম বুলি ভাবিছো।
অ' মই হ'ব বাৰু, মই ক'ম বাৰু।
অ' আক - আকৌ সেই হাঁহ হো যদি বেচিবলে আছে সুধিব
হাঁহ বেচিবলে আছে নে নাই, বাৰু মই বিশেষ নাজানো বাৰু, উম, মই সুধি পেলাই খবৰটো দিম বাৰু।
অ'।
এ খেতিলে - খেতিলৈ নমাৰ আগতে এপাক ও - খেতিলৈ নমাৰ আগতে এপাক আহিবা।
অ' এপাক যাম বাৰু সেইফালে। বহুত দিন যোৱাই নাই বাৰু সেইফালে।
পাক আহিবা আৰু খেতিৰে নমাৰ পিছত আকৌ পিছতো আহিব
অ' হয় হয়। খেতিলে নমা - খেতিলে নমাৰ পিছত যাব নোৱাৰি।
উম, সেইটোৱে। খেতি বাতিটোও হওক, অ - মানে অহ - আহিবা। আহিম গৈ মেলি খেতি বাতি কৰিবা কে আৰু সাতৰ চুৱাতে আহিবা।
অ' অ' সাতৰ চুৱাতে যোৱা অ কেতিয়ালে লাগিব জানো পাই।
মোও নেজানুং দে সাতৰ চুৱাটোৰ কথা।
আজি হেই টাইখ তিন তাইখ।
উম আমি হেৰি যে আমি আমাৰ বেলেগ যে আমি নাম কীৰ্ত্তনীয়া পন্থ।
অ'। অ' আপোনালোকে মানে এয়া হেৰি নকৰে আৰু
সাতৰ চুৱা নেমানো যে। উম সেইকাৰণে হেই ইমান বিশেষ নেযানো। হ'লো মানে আমাৰ ওচৰত মাহেকীয়া মানুহ ধেৰ আছে যে, অ' সেইটো মানে গম পাও। তৰ চুৱাটো এইকেইদিনতে মানে বুলি
অ' অ' আমি মানো। বাৰু ঠিক আছে হ'বচোন দিয়ক এই মোৰ সেই তাইৰ ছোৱালী শুৱে
অ' হ'। হ'ব তেতিয়া ঠিক আছে।
অ অহ